শুনি, শুনিছানে?
অহ', কি কৰিছা?
মই চাহ খাই আছোঁ। তুমি?
মই তোমাৰ এনে বিচনাতে পৰি আছিলো।
চাহ খালা?
অহ ', খালোঁ দে। বাকী খবৰ খাতি ভাল?
মোৰ ভালে তোমাৰ?
অম অ ভালেই দিয়া। কৰবাত ওলাই গৈছিলা নেকি?
এতিয়া যোৱা নাই ৰ'বা তুমি?
অহ। বতৰ কেনেকুৱা?
বতৰ বহুত গৰম তোমালোকৰ ফালে?
আমাৰ পিনে যে বৰষুণ দেই অকমান এইকেইদিন ঠাণ্ডা বতৰ পৰিছে।
ভালেই দেখোন তেতিয়াহ'লে।
অ এইকেইদিন অকমান ভাল হৈছে বৰষুণ দিলেও বেয়া তোমাৰ কৰবাত যাওঁ বুলি কলেও পতককে যাব নোৱাৰি।
সেইটো হয় বাৰু কিন্তু আমাৰ যে এইফালে বহুত ৰ'দ দিছে।
অ তাকেই ৰ'দ দিলেও প্ৰব্লেম বৰষুণ দিলেও প্ৰব্লেম। তোমাৰ মাততো অকনমান লাহে লাহে আহিছে।
তুমি ছ'চিয়েল মিডিয়া ইউজ কৰা নে নকৰা বাৰু?
হেল্ল' শুনিছা নাই হেল্ল' অ অ শুনিছো।
বোলে তুমি ছচিয়েল মিডিয়া ইউজ কৰা নে নকৰা?
ছচিয়ল মি এতিয়া ইউজ কৰো দেই তোমাৰ বেছিকে মই ইনষ্টাগ্ৰাম ইউজ কৰোঁ, তাৰপা ফেচবুকটো ইউজ কৰোঁ আৰু কেতিয়াবা ভাত খোৱা টাইমত তেনেকে চাবলৈ আৰু।
উম চবত কে বেছি তুমি ইনষ্টাগ্ৰাম ইউজ কৰা?
উম ইনষ্টাগ্ৰাম তোয়ে আজিকালি চবে ইউজ কৰে মানে বেছিকে এনেও। মই তাতে আৰু ৰিল চিল চাওঁ আৰু কেতিয়াবা ফটো চটো মাৰিলে তোমাৰ তাত আপলোড কৰো ইমান তেনেকে একো খাচ কে নাই আৰু।
উম ইউটিউব নুচোৱা?
ইউটিউব চাওঁ ইউটিউব চাওঁ মানে তোমাৰ কেতিয়াবা এই শৰ্ট ফিল্ম হওঁক বা কেতিয়াবা অলপ লং কিবা চাব মন গ'লে চাওঁ এনেই ইনষ্টাত ৰিল স্ক্ৰল থাকোতে চোন টাইম গুচিয়ে যায়।
সেইটো হয় কিন্তু ইনষ্টাগ্ৰামতটো ৰিল স্ক্ৰল কৰিলে তোমাৰ নেটটোও গুচি যায়, প্লাছ তোমাৰ টাইমটোও গুচি যায়।
উম কেতিয়া তোমাৰ এক ঘণ্টা তাত দেৰ ঘণ্টা যাবগে। হেৰি গমেই নাপাবা।
উ তোমাৰ ফলোৱাৰছ আছে নে নাই?
ফলোৱাৰছ আছে তে আৰু তোৱেলভ হানৰেদ হোৱাগে নাই হব গে আৰু মানে মোৰ তোমাৰ হৈছিলে দেই। মোৰ মানে মাজতে চখ লাগিলে আকৌ তাৰপিছত মই মানে ৰিমুভ কৰি দিলো আকৌ মানে আমাৰ লগৰ খিনি চবৰে একদম থাউজেণ্ডৰ তলত আছিলে মোৰনো কেনেকৈ ইমান এইটিন হাণ্ড্ৰেড হ'ব বুলিকে আৰু মই গোটেইখিনি ৰিমোভ মাৰি দিলোঁ।
সেয়েহে ফলৱাৰচ থাকিলে বহুত কিবা কিবি লাভ হয়তো।
অ', সেই এতিয়া ৰিগ্ৰেটহে হৈছে সেইখিনি ৰিমভ নকৰাহেঁতেন আজি মোৰ টু থাউজেণ্ড প্লাছ ফলৱাৰচ হল হেতেন।
অ', মানে কোনোবা কোনোবি কিবা কিবি হেৰি এপচত কাপুৰ কিনিলে তুমি সেই তোমাৰ যিমান ফলৱাৰচ থাকে সিমান কিবা কিবা পাৰ্চেন এটা ৰেহাই পোৱা যায়টো
অ', তোমাৰ মাজতে চিন এপটোত হৈ আছিলে নহয় ফ্লাৱাৰচ চাই তোমাৰ এনেকে অফাৰ দিয়ে।
অ',
কুপন দিয়ে আজিকালি জানো মই কৰিছিলো খালি মোৰটোত নহল। তাৰপিছত আহ হেৰি মানে বেলেগ এটা ফোন দি কৰিলো তেতিয়াও কৰিছিলো কিন্তু নাহে তোমাৰ মই মানে লাষ্টত -ফাললেহে কৰিলোঁ তাৰপিছত মানে মই কৰোৱালৈকে শেষ লাগে তাৰপিছত সেই নাম- -পালো আৰু বেলেগে মোৰ লগৰখিনিয়ে- পাইছে বাৰু
উ'ম আজিকালি এনেকুৱা বহুত এপ- তুমি কৰা নে নকৰা মানে ইনাগ্ৰামত পষ্ট কৰা নে পুৰা-
তেনেকে মানে মোৰ মেইন একাউন্টত ইমান পোষ্ট নকৰো হা মোৰ মানে এনেকে- ছেকেণ্ড একাউট এটা আছে তাত মানে মই চব প'ষ্ট কৰোঁ আৰু তোমাৰ কিবা মিম পেজ হওক বা কিবা কণ্টেণ্ট চনটেণ্ট এনেকৈ দিব লগা থাকিলে মই দিওঁ আৰু তাতে দিওঁ-
উ'ম তুমি কিবা পইচা চইচা পোৱা নে-
নাই নাই তোমাৰ মানে এতিয়ালৈকে মোক- কলাৰেচন অহাগে নাই বাৰু মই ইমান ফ্লাৱাৰ্চ নাই মোৰ হাৰ্ডৰেট ফ্লোৱাৰ্চ নাই খাল ম ভিউজ যাই যে ভাইৰেল ৰিলচ কেইটাত- টু হাণ্ড্ৰেডক থ্ৰী হাড্ৰেডক সেনেকে ভিউচ যায় তোমাৰ এই হেৰি- মোক কলাপ- পঠিয়াইছে খালী মোৰ এই অলপ বেংক একাউণ্টটোৰ লগত অলপ পে'মেণ্টটো অলপ দিগদাৰ দি আছে যে সেইকাৰণে মই একচেপ্ট কৰিব পৰা নাই।
কলাৰেচন কৰিলে কেনেকে মানে পইচাটো পাই এ মইতো আজিলৈকে বাৰু পোৱা নাই সেইকাৰণে তোমাকে-
মই তোমাৰ এতিয়ালৈকে কৰা- -নাই বাৰু যেতিয়া কৰিম মানে তেতিয়াহে- -কব পাৰিম মানে তোমাৰ এইটো পিয়াৰ থাকে। কে মানে পেইট কলাপ নহ'লে বাটৰ কলাপ সেনেকে তোমাৰ পেইট কলাবত মানে এনেকুৱা হয় দেই তোমাক পইচাটো আগতীয়াকে মাৰি দিব আৰু কি কি কৰিব লাগিব দি দিয়ে আৰু মানে চাপজ এটা লগাব লাগিব নহলে এটা ল ৰ কৰিব লাগিব আজিকালি চুন প্ৰমোচন ভিডিঅ ইমান পায়ে থকা তেনেকে প্ৰমোচন দিয়ে আৰু যাতে বেলেগে দেখক আৰু সেইটো প্ৰডাক্ট ইউছ কৰক
এই যে ৰেষ্টুৰেন্ট বিলাকত গৈ গৈ যে প্ৰমোচন কৰে যে খাবলে খাবলে সেই খানাটো মানে ফ্ৰ তে দিয়ে নে সি আনি পেমেণ্ট কৰিব লাগে
সেইটো মই জনাত আধা পেমেন্ট কৰিব লাগে নেকি মানে কয় আৰু এনেকে আমাৰ ৰেষ্টুৰেন্টখন অলপ প্ৰমোচন কৰি যাবা তোমালোকক খোৱাতো অকমান মানে ফ্ৰী আধা খিনিতকে বেছি ফ্ৰিয়ে হয় খালি কিবা এটা দিব আৰু তাপা এক্সট্ৰা পইচাও দিয়ে তেনেকে আৰু অঁ পেমেণ্ট কৰিব লাগিব হেটক নহলে হেতী ফ্ৰীতে এনেই বনাই নিদিয়ে এটা হ'লেও দিয়ে আৰু
আচ্ছা যদিও ঘিউ বাঢ়ে আৰু মানুহ যায় তেতিয়া সিহঁতে কিবা এটা চাগে হেৰি কৰি দিয়ে
নাই নাই সেইটো সিহতি আগতীয়াকে কথা পাতি ল'ব কিবা আনত এগ্ৰীমেন্ট হ'ব মানে যদি বোলে এ তোমাৰ এটা ৰীল আপলোড কৰিব আৰু এটা ষ্টৰি ইমান লগাব তেতিয়া চাগে মিনিমাম ফাইভ কে মান নহলে থ্ৰী কে মান মানে চাগে হেৰি কৰে কিছুমান ডাঙৰ মানে ডাঙৰ ডাঙৰ খিনিয়ো বেছিকে ল'ব কিন্তু এতিয়া সৰু সৰু ইনফ্লয়েঞ্চাৰ বিলাকে চোন সিমানকে লয়
আতছা মইতো বাৰু একেবাৰে নাজানো এইবিলাক মই মানে কেতিয়াও কৰি পোৱা নাই
তুমি ছচিয়েল মিডিয়া ইউজ কৰা নাই
নাজানো কেনেকে কি ক'লা তুমি পেইট কলাব্ৰেচন কলব্ৰেচনটো কি হয় আকৌ
সেইটো তোমাৰ এনেকুৱা এটা মানে তুমি প্ৰডাক্টটো তোমাক পঠিয়াই দিব কিন্তু হেৰি অ বস্তু টোমি যেতিয়া তাৰ ত ভিডিঅ' বনাবা বা ৰিল প'ষ্ট কৰিবা সেই ৰিলটোত প'ষ্ট কৰাৰ পাছতহে তোমাক চাই মেলি পেম কৰে সেইকাৰণে বহুতে বাটাৰ কলব্ৰেচন একচেপ্ট নকৰে মানে প্ৰডাক্টটো তুমি ফ্ৰীকে পাই যাবা কিন্তু পইচাটো যে হেৰি তোমাৰ ভিডিঅ'টো ভিউজৰ ওপৰত চাইহে দিয়ে মানে
আচ্ছা
এই বেছিভাগে মানে পেট কলাপটোৱে মানে লয় মানে মোৰ এটা আহি আছে মোৰ এইটো তোমাৰ ফাইভ কেৰ হয় কিন্তু হেৰি মই এক্সপ কৰা নাই মানে মোৰ বেংক দিতেলছ তাত ক্লেৰ ক্লেৰফিকেচনৰ বাবে খুজি আছে মই সেইখন দিব পৰা নাই মানে
সেইটোৱে অঁ অ বেংক দেটেলছ এইবিলাক দিয়া যাই কেতিয়াবা হেক হোৱা চাঞ্চ থাকেনে
নাই নাই সেইটো স্কেম মানে কিছুমানহে স্কেম হয় এইবিলাক ভাল ভাল ব্ৰেণ্ডেডত মানে হেবিলাকত স্কেম নকৰে তোমাৰ
বহুতে কিন্তু স্কেমো হয় ন খালী হৈ যায়
উম আজিকালি স্কেমৰ বহুত নহয় মই এবাৰ মোৰ লগতে স্কেম হ'ল মই ৱৰ্ক ফ্ৰম হোম বুলি কে
উম
মানে ভাল আৰু ইনফ্লুৱেঞ্চাৰ এজনীয়ে এনেকে, প্ৰমোচন কৰিছিলে মই বোলো ভাল বুলি ভাবি কৰিলো। ত মোক প্ৰথমতে বহুত তেল দি ক'লে আৰু, মানে বহুত মানে ইজি আৰু একদম কাম অকল ক্লিক কৰিব লাগে, তই এটা ক্লিকলে টেন ৰুপিজ কে পাই। হেনেকুৱা থাকে। টুৱেন্টিটা থাকো টো দুশ টকাকে তুমাৰ মাহত পাবা অ কি সপ্তাহটোত দুশ টকাকে নহয় এদিনত দুশ টকাকে পাবা সপ্তাহটোত তোমাৰ চৈধ্য শ টকা হ'ব। প্লাছ। তুমি যদি আৰু প্ৰমোচন কৰিব পাৰা। তেতিয়া তুমি থ্ৰী হাণ্ড্ৰেডকে পাবা এটা ভিডিঅ'ত বুলি ক'লে, ত' হ'ব বুলিুল ক'লো মই তেতিয়া, ডাইৰেক্ট নাভাবি নহুনি মই মানে ছেভেন হাণ্ড্ৰেড পে' কৰি দিলো। তাৰপাছত পে' কৰাৰ পাছত মানে কি দুটা পেকেজ চাকে ছেভেন হাণ্ড্ৰেডৰ আৰু এইটিন হাড্ৰেডৰ মই ছেভেন হাড্ৰেড। চুজ কৰিছিলো তাৰপিছত, তেনেকে পে' কৰাৰ পাছত মানে এনেকে এ, মোক আৰু পাতটা নিদিলে আৰু ইমান কল কৰিলো ইমান কি ভয়ো খুৱালোঁ কেছ দিম আমুক দিম সেনেকে মানে মানুহৰ পৰা সহঁতে স্কেম কৰি পইচা লৈছে, কিমান হাজাৰ হাজাৰ মানুহৰ পৰা লৈছে সেই গ্ৰুপটোতে মই জনাত। দুশট মান আছিলে।
মানে সিহঁতে ভয় নকৰে আৰু পুলিচ কেচ দিম বুলি ক'লেও অ্বাস হৈ গৈছে চাগে সিহঁতৰ।
অ বহুত দিন হ'ল চাগে সেইকাৰণে সিহঁতে এতিয়া মানে ইমান ফ্ৰীলি কৈ থব পাৰিছে আৰু পুলিচো চাগে সিহঁতৰ লগত আছে কাৰণ, নাথাকিলে কেনেকে ইমান স্কেম কৰিব পাৰিব।
পুলিচ বিলাক কেনেকুৱা জানা তুমি কোৱাৰটাইমত সিহঁতক ধৰিব সিহঁতেও জানে দেই কোনকেইটা চোৰ হয়। বা কোনকেইটা স্কেমাৰ হয়। সিহঁতে লৈ যাব। লৈ যায় কিনে খুব বেছি। সিহঁতে অলপ পইচা লব, খুব বেছি দুদিন বা তিনিদিন ৰাখ। ৰাখিব তাৰ পিচত পইচা পোৱাৰ পিছত সিহত। তে আৰু এৰি দিব তাৰপিছত আ। ক আহি কিনে সিহঁতে একো এটা কাম কৰিব কাৰণ সদায়ে পুলিচৰ তাত গৈ থকা নিচিনা হয় সিহঁতৰ এতিয়া চিনাকি হৈ গৈছে পুলিচ খিনি সিহঁতৰ।
হয় পাই এইবোৰ আজিকালি বৰ দিনকাল বেয়াহে চলিছে।
উ মই কিন্তু এতিয়ালৈকে তোমাৰ একাউণ্ট হেক হৈ পাইছে নে নাই।
অ তেনেকে হেক হোৱা নাই, মোৰ খালি মোৰ মানে একাউণ্ট ধেৰ আছে ক'বলৈ গলে মানে মোৰ মুডটো বেয়া হলে মই একাউণ্ট এটা খুলি লওঁ। মানে চ ফটো চটোচ সেইবোৰ তেনেকে নিদো মানে অকল এনে একাউণ্ট এটা খোলো লগৰ খিনিক থওঁ আৰু সাত। এটা মানুহক। মানে মেইন যোনখিনি মোৰ লগৰ আৰু, তাৰে মোৰ। এটা একাউণ্ট আছিলে সেই একাউণ্টটোত কেনেবাকে কোনোবা ল'ৰা এটা পাই গৈছিলে।
উম।
ত' মানে তেনেকুৱা একো বেয়া হ'বগে নাপালে মানে মই মানে গপককে মানে মোৰ মেছেজ আহি আছে ৰিপ্লাই এনেকে। মই চাইছো, তোমাৰ মানে কোনে মেছেজ কৰি আছে বুলি এনেকে চালো, তাত দেখিছো অ মোৰ একাউণ্টটো সেই কল তাৰপিছত মই মোৰ বেষ্ট ফ্ৰেণ্ডটোক কল কৰিলো সি বহুত ট্ৰাই কৰাৰ পিছত মানে তিনি ঘন্টা চাই তিনি ঘণ্টা মান যোৱাৰ পিছত মানে। একাউণ্ট টো মোৰ তালে আহিলে মানে। তোমাৰ তেত্ৰিশটা ফোনত খুল খাই গৈছিলে সেই একাউণ্টো।
বাপৰে বহুত ডাঙৰ কথা হৈ গৈছিলে।
ষ্টৰি সি দিছিলে আৰু বেয়া বেয়াকে এনেকে। খালি মই দিলিট। কৰি দিলো আৰু পিছত মানে চবেই নেদেখিলে লগৰ। সেইখিনিয়ে দেখিলেও মানে মই কৈছো এনেকুৱাকে সেতি বিশ্বাস কৰিছে আৰু কাৰণ মই। তেনেকুৱা কাম নকৰো ন। ' তেনেকুৱা কথা আৰু তোমাৰ ইনষ্টাগ্ৰাম আছেনে নাই? আছে ঠিক আছে আই ডি টো দিয়া মই তোমাক কল কৰিছো অ কি হেৰি। ফল্লো' কৰিছোঁ।
অ মই তোমাক দি আছো দিয়া তেতিয়া হলে।
অ দিয়া দিয়া।
উম ৰাখিছো দিয়া তেতিয়াহলে।
হা
ৰাখিছো দিয়া তেতিয়াহলে
অ ঠিক আছে তুমি ইনষ্টা আইডিটো দি দিয়া অ অ